হেল্ল' হেল্ল' এই বলো ফোন এটা কৰো কি কৰিছ
এ আছিলো এনেই বহি কৰি, তই?
কি ধুনীয়া বতৰ কৰিছে অ আমাৰ এই গাঁৱৰ জেগাতে ভাল আৰু বতৰ চতৰ ভাল। হৈ থাকে এনেউ বেলেগতো গোটেই উ
আমাৰ আমাৰ অঁ অঁ এই টাউন ফালেটো গোটেই ইয়াত মানে গোটেই লেতেৰা পাই ক'ব নোৱাৰি আৰু গোটেই ইমান
সেইটোৱে ইমান পলিউচন বে, য'তে ত'তে প্লাষ্টিক উশাহ ললেও গোটেই একদম মানে ধূলিহে সোমাই মুখত ধূলি
অ' আৰু গোটেই সেয়াৰ কাৰণে বৰষুণ- চৰষুণ হৈ আছে। এইবোৰৰ কাৰণে পলিউচনৰ কাৰণে গোটেই।
সেইটোয়ে আমাৰ ইয়াত টো ভালেই আৰু চহৰৰ পিনেটো আৰু ধূুলি। খাল ল'লে মানে মানে বুইচনা তাতে এয়াৰ পলিউচনটো কমাবৰ কাৰণে কিবা কিবি মেচিনো লগাইছে।
উম সেইটো বেলেগত আমাৰ অসমত নহয়।
আমাৰ অসমত নহয় বাৰু সেয়া বেলেগত।
বেলেগৰ সোন কাৰণে দেলহি চাই দিয়ম আৰু বাকী ভালে আছ ভাল ভাল মাহঁতৰ ভাল।
ছ
অ' মাছ চা চৰঠিক
সেইটোৱে গোটেই আহ পানীৰ ওপৰত আজিকালি মাছ বাদ দি কিনে, পলিথিন প্লষ্টিক গল মি খে
আহ সঁচাকে উম ব লেতেৰা কৰি দিছে মাছ তাছ নোহয় আগ বৰ দিনৰ আগতে গছ গছনি আছিলে এতিয়া গছ গছনি কাটি কৰি কিমান কি কতে হেৰিছিল গ্লবেল নাইছে,
ত যে নি চও তে প্লষ্ট, চিকে প্লষ্টিক,
উম জনিছা
কমাব লাগে চৰকাৰে
প্লাষ্টিকটো বন্ধ কৰি দিব লাগে মোৰ হিচাপত আমাৰ হিচাপত স প্লাষ্টিকটো বন্ধ কৰি দিব লাগে বন্ধ কৰিলে মানে বহুতখিনি গ্ৰহ হয় অ' ক হ'ব
কাগজেদিওতটো চলে ন
কাগজ দিও চলে মাজতে বন্ধ কৰিছিলে এই কেৰী বেগ কেৰিবেগবোৰ যেন
অ' সেইবোৰ বন্ধ কৰি দিছিলে ন সেইটো কাম কিন্তু ভাল কৰিছিলে দেই এতিয়া আজিকালি চবতে নহয় এতিয়া চাবচোন মল বিলাকত গ'লে ন মল বিলাকত প্লাষ্টিকৰ বেগ প্লাষ্টিকৰ বেগ বাদ দি কিনে মানে ধৰক কাগজৰ বেগ দিয়ে
মেইন মেইনতটো এনে অ সেইটো বৰ ভালে কৰে আৰু তোৰ এই মেইন কোম্পনী বিলাক ে বহুত হেৰি কৰে আৰু কোম্পানী বিলাকে ইমান মানে ধোঁৱাবলৈ পৰা হেৰি হৈছে
এতিয়া কিবা এটা এতিয়া বুজিছ কিবা এটা অৰ্ডাৰ দিলেও চাবিচোন তই প্লাষ্টিকৰ বেগতে দিয়ে।
প্লাষ্টিকৰ সেইটোতো সলনি কৰিব লাগে মানে ধৰিব লাগে এইব উম কাগজ কৰি দিব পাৰ এইবোৰ কৰি কেনে
আজিকালি বুজিছ ঘাহ বোৰ যে ঘাঁ নহলে গছৰ চাল বোৰ এইবিলাক দিও মানে পাৰ বনাব পাৰি কাগজ কাগজ বনাই সেইবোৰ দি মানে ধৰ ভাল আৰু মানে বুজিছ ন প্লাষ্টিক মানে ইউজ নহয় হেল্ল' হেল্ল'